হেল্ল'।
নমস্কাৰ।
অ', কি খবৰ আপোনাৰ?
ভালে আছোঁ, আপুনি?
অ'। আজি আপোনাৰ দিনটো কেনে গ'ল?
ভাল, আপোনাৰ?
মোৰো আজি দিনটো ভালেই গ'ল, অ'। কি মানে আপুনি কি কৰি আছে এতিয়া?
এতিয়া মানে বন্ধুসকলৰ লগত বহি আছোঁ।
অ', আপোনাৰ ভৱিষ্যতৰ মানে গ'ল কি আপোনাৰ? কি কৰিব ভৱিষ্যতত?
মই এতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ, উম। মোৰ ভৱিষ্যতৰ গ'ল হ'ল টিচাৰ হোৱা।
অঁহ টিচাৰ হ'ব নে, মানে কি ভাবি মানে আপুনি টিচাৰ হোৱা ইটো কৰিছে মানে। আপোনাৰ মানে কি ভাৱি মানে টিচাৰ হোৱাৰ মানে মাথা মাৰিছে?
মই মানে। বহুত আশা আছিল মানে, যে সৰু সৰু বাচ্চাক পঢ়া। আৰু এটা সপোন আছে যে মই টিচাৰছ হম।
অঁহ হয় নেকি?
পিছে আপুনি এতিয়া পঢ়ি আছে ন, কিমান ক্লাছত আপুনি?
মইটো আছো, ফাৰ্ষ্ট ইয়াৰত আছো।
অঁহ ফাৰ্ষ্ট ইয়াৰত আছে ন, আপোনাৰ আঁহ প্ৰিয় উৎসৱ কি আপোনাৰ।
মোৰ প্ৰিয় উৎসৱ হ'ল বিহু।
অঁহ বিহু ন, আপুনি ভাল পোৱা বিহুটো কোনটো হয়?
আপোনাৰ আপোনাৰ প্ৰিয় উৎসৱ কি?
মোৰ প্ৰিয় উৎসৱ হ'ল ঈদ।
অহঁ।
অহঁ, পি পিছে আপুনি বিহুৰ কি বস্তু বেছি ভাল পায়?
বিহুৰ এঁহ বিহুৰ নৃত্য বিলাক বহুত ভাল লাগে, আঁহ বিহু নাচনতো বহুত ভাল লাগে। এইবোৰ চাইকেনে বহুত ভাল লাগে।
অঁহ, মোৰো বিহু বহুত ভাল লাগে। উম বিহুত যেতিয়া মানে গায়ক আহে, আ বাজনাবোৰ আহে বাজনা বোৰ বজায়। নাচনী বোৰ নাচে, সেইবোৰ বস্তু মোৰ বহুত ভাল লাগে। অঁহ পিচে আপোনাৰ অঁহ কওকচোন
আপোনাৰ গো'লটো কি আছিল?
অঁহ মোৰ গোলে মই মই এজন আৰ্মি হম মানে।
মই কিবা দেশৰ কাৰণে কৰিব খোজো মই এতিয়া এন চি চি কৰি আছো, ভৱিষ্যতত চাও মই কি কি হও মই ভালকে কৰি আছো এতিয়া যিহেতু
আচ্ছা।
এতিয়া ভৱিষ্যতৰ বা কি হয় এইটোয়ে ভাবিছো।
এতিয়া কি আপুনি পঢ়ি আছে নেকি?
অঁহ মই পঢ়ি আছো, মই কলেজত পঢ়ো এতিয়া। পিছে আপুনি আপোনাৰ প্ৰিয় চিংগাৰ কোন?
মোৰ প্ৰিয় ছিংগাৰ হ'ল জুবিন গাৰ্গ। তেওঁ এতিয়া নাই বহুত দুখৰ কথা। তেওঁক মই বহুত ভাল পাওঁ।
অঁ, আপুনি এনে অবিহনে মানে কি কৰে মানে এনে খালি টাইম খিনি?
অঁহ, মই খালি টাইম খিনিত চবি আঁকি ভাল পাওঁ। বাহ এ অঁহ অঁ।
অঁহ আৰু।
এদিতিং কৰো অনলাইনত।
অঁহ অনলাইনত এডিটিং কৰা, মইয়ো কৰো অঁহ মই এডিটিং কৰো মানে, কিছুমান মানুহক মানে এদিতিং লাগে ন, সেইবোৰৰ কাৰণে মই কিছুমান মানে অলপ মানে পেমেন্ট লওঁ মানে অলপ, ইনে মই এডিটিং কৰি দিওঁ।
পিছে আপুনি পিছে আপুনি কি খেল চবতকে বেছি ভাল, কি খেল চবতকে বেছি ভাল পায়?
খেলৰ ভিতৰতটো এ ক্ৰিকেট খেলটোৱেই ভাল লাগে, কিন্তু অনলাইনত ধৰবা গ'লে
হা হা হা হা? অহ, অনলাইনত
অনলাইনত ফ্ৰী ফায়াৰ গেমটো ভাল লাগে আৰু অফলাইনত গ'লে ক্ৰিকেটটো ভাল লাগে।
অ', হয় হয়, মই-মই ফুটবল খেলি ভাল পাওঁ, এতিয়া ফিফাও চলি আছে এতিয়া, ফিফা চাই নে নাই আপুনি? ফিফা ৱৰ্ল্ড কাপ।
চাওঁ চাওঁ।
অহ। চাব লাগি এতিয়া আপোনাৰ মতে কি লাগিছে, এইবাৰ কোন কোনটো টিমে জিতিব? আৰ্জেন্টিনা, পৰ্টু, আৰ্জেন্টিনা, পৰ্তুগাল কোনটো?
মোৰ মতেতো আৰ্জেন্টিনাই জিকিব লাগে।
অহ।
ঠিকেই আছে বাৰু, এতিয়া আপুনি ট্ৰেভেল চেভেল কৰে নে নাই? মানে ঘুৰিব চুৰিব যায় নে নাই?
ঘূৰিব চূৰিব মানে যাবওতো মন যায়, কিন্তু টাইমেই নাপাওঁ।
অ', টাইমো নাপায় সেইটোৱেই।
উম।
উম, পিছে আপুনি ঘূৰি ক'ৰবাত গৈছে নে নাই? এনে ঘূ-ঘূৰিছে নে নাই?
এনেতো ঘূৰিছো, মানে গুৱাহাটী চহৰত থাকো, তাতে বহুত ঘূৰা ফূৰা জাগা আছে।
হয় হয়, উম, এনে ক'ত ক'ত গৈছে আপুনি?
এনে চিৰিয়াখানাত গৈছিলোঁ।
অ', চিৰিয়াখানাত ন?
অ', এছ কে পাৰ্ক নামৰ এখন পাৰ্ক আছে, সেইটোত
শ্ৰদ্ধাঞ্জলি, শ্ৰদ্ধাঞ্জলি পাৰ্ক, অহ ভালেই হেই খনো ভাল হয়, আপুনি এইখন চিনি পায় নে নাই? উজান বজাৰৰ নিউ পাৰ্কখন।
অহ অহ, চিনি পাও, গৈছিলো, সেইটোতো আৰু বহুত ভাল লাগে।
অ', মই শুনা পাইছোঁ, সেইটো বম দীঘল পাৰ্ক হয়। ওৱান পয়েন্ট নাইন কিলোমিটাৰ, অহ, আপোনাৰ অনুভৱটো কি তাতে?
তাতে অনুভৱ মানে, তাতে গ'লে এটাই কথা মনত পৰে যে জুবিন দা। আৰু একো নহয়, মানে ধৰব গ'লে, তাতে চবে যাই কেনে, এই মানে সেইটো ফিল ল'বই যায় যে জুবিন দা এতিয়াও আমাৰ মাজত জীয়াই আছে আৰু, তাতে গ'লে মানে বেলেগ এটা মানে অসমৰ গৌৰৱ মানুহৰ কথা মনত পৰে আৰু যদি আবেলি টাইমত বা সন্ধিয়া টাইমত যায়। তেনেহ'লে আৰু, বেলেগ ধৰণৰ এটা অনুভূতি আহে মনত।
অ', অ'। আৰু মানে তাতে মানে মই মই মানে এনে শুনিছো তাতে বহুত মানুহে যাই কেনে জুবিনৰ জুবিনৰ গান-চান গায় এনে কিবা কিবি কৰি থাকে।
হয়-হয়-হয়-হয়।
এনে পিছে আপুনি এতিয়া পঢ়াৰ বাহিৰে আৰু কি কি কৰে?
পঢ়াৰ বাহিৰত অ নাই নাই কাম নকৰো কিন্তু এনে এ মই এ ভিডিঅ ভিডিঅ চাওঁ ট্ৰেডিঙৰ ভিডিঅ' চাওঁ।
অ ট্ৰেডিং ভিডিঅ' চাই অ।
পিছে জুবিন দা যে মৰিছে তাক তাক য'ত অন্তিম শুভেচ্ছা জনাইছিল, এইটো এইখিনি জেগাত আপুনি গৈছিলে নেকি?
মই তাতে যোৱা নাই কিন্তু মোৰ আশা আছে তালৈ যাম বুলি, যিহেতু এতিয়া আৰু ভাল ভালকে বনাইছে এতিয়া।
উম।
তাতে যোৱাৰ আশা আছে এতিয়া চাওঁ কেতিয়াবা টাইম পালে মই তাতে যাম। তাতে যাই ঘূৰি আহিব লাগিব। আপুনি গৈছেনে নাই?
ময়ো যোৱা নাই মানে টাইমে পোৱা নাই ন।
অ।
কলেজত পঢ়ি আছো সেইকাৰণে মানে যোৱা নাই, এদিন যাম আৰু এতিয়া বন্ধ দিব আমাৰ কলেজটো।
হয় হয় অ। ঠিকে আছে ঘূৰিব লাগে তাতে জুবিনৰ যিহেতু এতিয়া জুবিন আমাৰ মাজত নাই তথাপি জুবিনক আমি মনৰ মাজতে ৰাখো। তে কিবা কিবি কৰি কেনে আমি জুবিনক ৰাখ খিব লাগিব আৰু। এতিয়া গণেশগুৰিত এখন ফটো বনাইছে চাইছে?
অ চাইছো চাইছো সেইটো লৈতো বহুত আন্দোলন হৈ গে'ল।
অ সেইটোয়ে এতিয়া জয় জুবিন দা, জুবিন বিষয়ে আৰু কি ক'ম চকু পানী ওলাই যায়।
অসমৰ
পিছে আপোনাৰ অসমৰ ভিতৰত
হম।
ফেভ-ফেভৰেট ৰাজ্য কোনখন?
অ আপোনাৰ কুশৱেচনটো ভুল হৈছে।
মানে অসমৰ ভিত
অসমেই এখন ৰাজ্য হয়।
অ সেইটোয়েতো অসমৰ ভিতৰত কোনখন আপুনি হেৰিক ভাল পাই বেছি? চিটিক?
চিটি মানে অসমে হয় অসম চিটি হয়।
বাদ দিয়ক সেইটো বাদ দিয়ক এইটো কুৱেচনটো বাদ দিয়ক
অ। মানে মোৰ কুৱেচনটো আছিল যে অসমৰ ভিতৰত কোন জেগাখন আপোনাৰ বেছি ভাল লাগে?
অ মই ডিমা হাচাও জাগাখন বহুত ভাল পাওঁ তাতে এখন পাহাৰ আছে তুমজাং পিক বুলি। তাতে মই গৈছিলোঁ যোৱা মাহত গৈছিলো তাতে বহুত ভাল লাগিছে বহুত ওখ পাহাৰ হয় আঠ কিলোমিটাৰ মান ওখ পাহাৰ হয় তাতে গৈছিলো মই
বহুত কষ্ট লাগিছে চাইে যাওঁতে
অ তাতে কষ্ট যেনেকা হৈছে ভালো লাগিছে সেনেকা। অ তাতে গৈছোঁ। অ মানুহবোৰক চাইছো তাতে ট্ৰাইবেল মানুহ বহুত ন তাৰে মানুহবোৰ বহুত। ভাল হয় তাতে কোনো মানে অলপ ভাল লাগিছে বহুত। ভাল লাগিছে তাতে কোনো কষ্ট হোৱা নাই আমাৰ মানুহবোৰ মানে একদম মিলা মিতিকে থাকে তাতে। আৰু পাহাৰ পাহাৰ উঠাৰ পিছত মই যেতিয়া সন্ধিয়া সময়ত। মই চানচেট খন চালো তুমজাং পিকৰ ওপৰৰ পৰা তেতিয়া মোৰ কি ক'ম আৰু মানে মোৰ এনেকা ফিল হৈছে যে মানে কি চালো মই। মানে এইটো আৰু বুজাই ক'ব নোৱাৰি সেনেকা লাগিছে মোৰ।
উম।
তাতে আমি কেম্প তাতে আমি কেম্পত থাকিছো আপোনাৰ কি জেগা ভাল লাগে?
মোৰ ভাল লগা জেগা হ'ল কাজিৰঙা।
অ কাজিৰঙা নে?
অ,
অ কাজিৰঙা আপুনি গৈছে না যাব আপুনি?
মই যোৱা নাই কিন্তু এনে মোবাইলত চাইছো অনলাইনত চাইছো বহুত ভাল লগা জেগা এখন
হয়, হয়, হয়। যাব ভাল লাগিব, মইয়ো যোৱা নাই, যিহেতু মই এ একো ক'ব নোৱাৰিম, কিন্তু মোৰো যাব আশা আছে কাজিৰঙালৈ। ঘূৰি আহিম, এশিঙীয়া গড় চাম।
অ', অ'।
অ'। পিছে আহ আপুনি ক'ত থাকে এতিয়া মানে, আপোনাৰ বাস কৰা জাগা খিনি?
মই থকা জেগাখনৰ নাম হ'ল, গুৱাহাটী। আহ ভাস্কৰ নগৰ বুলি কয়।
অ', কামৰূপ, কামৰূপ, কামৰূপ।
অ', অ', অ', অ'।
অ', তাৰে মানে অনুভৱ মানে অনুভৱ মানে জাগা খিনি কেনেকা মানুহবোৰ তাৰে মানুহবোৰ কেনেকোৱা কোৱা?
মানে জাগা খিনিতো ভালে আছে, আৰু উচৰত আমাৰ ফেমাচ এখন চিটি আছে, চান্দমাৰি বুলি।
চিটি নহয়। জেগা।
অ, জাগা
অ,
বহুত ভাল লাগে জাগা খিনি। থাকে আৰু মানুহবোৰৰ ব্যৱহাৰো ভাল। বৰ্তমান কি আৰু কম। মানে গুৱাহাটীখন ইমানে ভাল লগা হেৰি হৈ গৈছে মানে।
হৈছে এতিয়া
অ।
খালি উৰণীয়া সেঁতুবোৰ বনাইছে। অহ।
পিছে আপুনি অস অসমৰ বাহিৰত গৈছিলে নে নাই?
অসমৰ বাহিৰত মই এতিয়ালৈকে যোৱা নাই। মই যাম বুলি ভাবি আছো। কিবা ভালকে পঢ়ি কেনে মই অলপ বাহিৰলৈ যাই পঢ়িম বুলি ভাবি আছো, অলপ। ঘূৰা, ফুৰা হ পিছে আপুনি গৈছেনে নাই?
মই গৈছিলো একবাৰ মানে কলকাতা গৈছিলো।
কলকাতা অ হয়। কলকাতা জেগা খিনি বহুত ভাল। হয় নাই?
হয় হয়।
অ। পিছে কলকাতা কি কামত গৈছিলে আপোনালোকে?
গৈছিলো মানে মানে মোৰ দাদা এজন আছে। কাপোৰৰ বিজনেছ কৰে।
অ, বিজনেছ?
অ অ। তাৰ লগত
অ। আজি বহুত মানুহ চাইছো মই বিজনেচ কৰিবলে কাপোৰৰ, কলকাতা বা দেলহিত যায়। দু দুখন জেগাতে মানে কাপোৰৰ মানে বহুত বহুত ভাল হয়। বহুত কম দামত ভাল ভাল কাপোৰ বোৰ পায় তাতে । আনি কেনে এইবিলাক বিকে।
অঁ অঁ প্ৰাইচটো বহুত কম থাকে।
অ প্ৰাইচটো বহুত কম থাকে সেইটোৱে। দিয়ক তে, বাই বাই।
অ, অ।